ব'লা অলপ ভ্ৰমণৰ ওপৰত কথা পাতো
হ'ব।
তুমি অ, ভ্ৰমণ কৰি ভাল পোৱা নে।
অ', মই ভ্ৰমণ কৰি ভাল পাওঁ। মই ভ্ৰমণ কৰিলে বেছিভাগ অ, বনৰীয়া এ মানে বন জাগা নহলি, পাহাৰীয়া জাগা বা নদী পাৰত কৰি ভাল পাওঁ। অহ, মই ভ্ৰমণ কৰি ফেলে নিজৰ কি কয় এটা বেলেগ এটা অনুভৱ লও। টো এনে ম‌‌ই, এতিয়া কৈছো মই ভ্ৰমণ কৰি ভাল পাওঁ। এনে তুমি ভাল পোৱা নে ভ্ৰমণ কৰি।
অ', মইও ভাল পাওঁ ভ্ৰমণ কৰি পিনে। তুমি অ, তুমি কোনটো জাগা এনে যাই পিনে
এ হোৱা নাই। অ, ত‌ই নহ'ব নহ'ব। ত‌ই অলপ কবা লাগিব ন। ত‌ই কৈছো দুহু, ঐ হেল্ল। হেল্ল। তই দুহু অলপ নকলিয়ে। তই খালি অ, মই ভ্ৰমণ এ, ত‌ই আদ তোক হোৱাটছএপ কল কৰছো, মোক ইতো কাতি পেলে।
এ বুজি ল‌ওঁ।
অ, ত‌ই বুজি ল‌ও‍ঁ, আগ বুজি
অ', এতিয়া মানে ইনফৰ্মেলি পাত। শ্বিলং গৈছোঁ দে, মই কম-মই কম যে, মই ভ্ৰমণ কৰি ভাল পাওঁ বা ট্ৰেভেল কৰি ভাল পাওঁ। তাৰ পিছত মই কি কম আৰু
তাৰপিছত ত‌ই কবি কি এ মই যেনেকে কবিনা ক'ত ভ্ৰমণ কৰি ভাল পা। এতিয়া কৈছাহে ক'ত ক'ত ভ্ৰমণ কৰি ভা বা এনে ক'ত ভাল পা সিটো কবি। এনেকে নহয় কে এই শুন এই কুৱেচন কেইটা একদম ফলো কৰবা নাঙগে। ভাব কি আইডিয়া দিবা কাৰণে কি তই নিজৰ পৰা সুধবা পাৰা। বুজছা না এই কেইটা একদম একজ্যাক্ট ফলো কৰবা নাঙগে তো, তুমি কেনেকুৱা জাগাত ঘূৰি ভাল পাৱা। এনেকে কবা নালাগে ত‌ই, ত‌ই ডাইৰেক্ট কৈয়ে দিবি। মই এনেকুৱা জাগাত ঘূৰি ভাল পাওঁ। এনেকুৱা
অ', মই চা মই সুধলি দেচুন। মই কম অ ভাল পাওঁ আৰু মই এনেকুৱা এনেকুৱা জাগাত যাই পিনে ভাল পাওঁ। আ, পাহাৰীয়া জাগা বা কিবা তাৰ পিছত কি কম, পাছত কি কবি।
আব কি তই কলি ন' অ, তাৰে মই সেইটোয়ে মই এনেকুৱা জাগাত ঠিক আছে। তাৰ পিছত তই নতুন কুৱেচনটো সুধবি। এনে মই তোমাক আৰু সুধিব বিচাৰিছো। তুমিই ভ্ৰমণ কৰিলে এতে যেনকে আছে থাৰ্ড কুৱেচনটো নি অকলে ঘূৰি ভাল পোৱা, ইয়া নিজৰ বন্ধু বৰ লগকে নিজৰ, ময় কি কয় নিজৰ পৰিয়ালত ঘূৰি ভাল পোৱা। সেনেকে সেনেকে বুজিছা। তাৰপিছত, মই কম অ, মই বেছিভাগ ভ্ৰমণ কৰি নিজৰ বন্ধুবোৰৰ লগতে যাওঁ। কাৰো আগতেতো মই ব' নিজৰ মা-দেউতাক তোৰ লগহঁতৰ গৈছিলো। কিন্তু এয়া ডাঙৰ হোৱাৰ কাৰণে মই নিজৰ বন্ধুক পুৰাৰ লগতে যাওঁ। তেনেকে গম পাইছা নে এটা হয় তিতাহ বুজি পাইছাতো সঁচাকে। এইটো টোহ দশ বাৰ কটা যাব ইতাহ।
হ, অহ হ'ব দে, হ'ব দে, হ'ব দে।
দে।